শুনিছ তই?
উম।
কি কৰি আছ?
মই ভাত খাই আছো।
অ', কিহে ক আছ অ', এনেই আছ বতৰৰতো বৰষুতে যে কিনো কৰিম বহি আছো আৰু
উম মই সেই মগু দালি তাৰপিছত উঔদেঙা মগদাললে ঔদেঙা দিয়া তাৰপিছত আকৌ বুটমাহ ভাজি।
উম'।
তাৰ পিছত আচাৰ বগৰী তেনেকেই।
উম' ভালে খাইছ ভাল খাদ্যয় খাইছ মগৰালটো এনেও ভাল। হয় ন।
অ' মগু দাইল স্বাস্থ্যৰ কাৰণে ভাল। তাৰপাছত আকৌ পেট চেট চাফা হৈ থাকিব কাৰণে ঔটেঙাটোও ভাল।
উম' উম'। আৰু তোৰ বেমাৰী মানুহে চাব যেন তোম দুৰ্বল হলে মানে মগল কিবািবি খাব দিয়ে বইল কৰি পিনে।
উম'আকৌ বৌতিয়া হলেও সেইটোৱে খাই হয় নাই, মানুহে।
অ' সেইতে সেইটো মানে বহুত হেৰি দিয়ে জোৰ দিয়ে মানুহৰ গাত। সেইটোৱে মানে প্ৰিন চৰ্বি থকা উিন চৰ্বি থকা প্ৰটিন চৰ্বি থকা খাদ্য খাব লাগে মানুহে।
উম।
যিমানে আমি প্ৰটিন চৰ্বি বা ভিটামিন এনেকুৱা ধৰা বেছি তেল হ'লে খাদ্য খাম। তেতিয়াহে আমাৰ শৰীৰ বৃদ্ধি পাব বা শক্তিৰ কৰিব পাৰিব লগতে মগজতো বিকাশ হ'ব ন তেনেকে।
অ' মগজু বি বিকাশৰ কাৰণেও আমাক বহুত ভিটামিন প্ৰটিন দকাৰ হয়।
সেইটো সেইটোে লগতে ন ৰোগ প্ৰতিৰোধ ক্ষমতাটো বৃদ্ধি কৰাত সহায় হ'ব তেতিয়া, ইমান। ভাল ভাল খাদ্য খাবি। এতিয়া শৰ্কৰা আহ শৰ্কৰাইতটো আমাৰ অ'। কলডিল, কচু সেইবিলাকতো আইৰণ থাকে যথেষ্ট পৰিমাণে।
উম'।
আৰু সেই কল পচলা সেৰিও থাকে হা?
হুম, কচু যে বোলো চব অংশ খায় গম পাও নাই।
পাও অ' গম পাও দে। গুটি পাৰ পা তেওঁলোকে চব খাই।
উম' চব খাই।
উম' হ'ব। শৰ্কইতো শক্তি দিয়ে চাউল ৰুটি সেইবিলাকো শৰকৰাই থাকে।
কাৰ্বোহাইড্ৰেট।
উম' মাছ মাংসটো প্ৰটিন থাকেই।
প্ৰটিন থাকে, চৰ্বি থাকে। আৰু আমাৰ দেহৰ বৃদ্ধিৰ কাৰণে মানে কোষবোৰৰ শক্তিৰ কাৰণে প্ৰটিন টো কিমান বেছি দৰকাৰ তই জানোৱেই।
উম' সেইটয়ে আকৌ ফল মূল আৰু সে কি সেউজীয়া শাক পাচলিত।
সেউজীয়া শাক পাচলিও খাব লাগে উম।
উম' সেইটো বহুত উত্তম খাদ্য বুলি ক'ব পাৰি। সিহঁতৰ আহ থাকে, সেই আহ বোৰ খালে আমাৰ হজম শক্তি উন্নত হয়।
আহ'। এই পালেং শাকত বহুত উম', মানে বহুত ধৰণৰ ভিটামিন থাকে।
অ', অ'।
পালেং শাকটো খাবই লাগে মানুহে।
খাব লাগে অ' ভাল হয়, আকৌ' হেৰি এইটো কি নামটো পাহৰিছো শাকটো
বামি
আমাৰ দেউতা অ', হ নহ বমি শাক শাক খালেটো স্মৃতি শক্তি বাঢ়েই সেইটো কিন্তু আজিকালি ইমান পাব নাইকিয়া হ'ল।
মে পুতি আন নে কিবা এটাব শাক আছিলে ৰ'বা মানিমুনিও ভাল বহুত। মানিমুনি যে আগতে এবাৰোৰ ৰাতিপুৱা খালি পেটত তটো ৰস টো উলিয়াইলৈ পিচি পিচি খোৱা মায়ে
অ', হেৰি পেটৰ কাৰণেও বহুত ভাল হয় আকৌ বহুত শক্তিদায়কো হয় আৰু মানে মগজুৰ চিমিতি শক্তিৰ বৃদ্ধিৰ কাৰণে বহুত বেছি ভাল।
অ', আৰু বিভিন্ন বেমাৰ এজাৰ ভালো কৰে নহয়, উম, উম। সেয়াই, কিন্তু আজিকালি আকৌ তো
মানিমুনিয়ে খাব পাৰে, উম
পাৰে পাৰে।
আকৌ তো আগতে দাঁত মানে হেৰি কৰিব ঘঁহিবৰ কাৰণে মানুহে নিম যেন তাৰ ঠাৰিতটো এনেকুৱাহে ব্যৱহাৰ কৰে।
অ', নিমৰ ঠাৰি উম, আকৌ বাঁহত ঠাই বা সৰু সৰু ডাল
অ', সেইবোৰে কৰে, আজিকালি এইবোৰ ব্ৰাছ কলগেট সেইবোৰে ব্যৱহাৰ কৰে আজিকালি।
অ', প্লাষ্টিক ব্যৱহাৰ কৰে আজিকালি।
উ, আকৌ আজিকালি তো চাবিচোন খাবৰ উম, আজিকালি আকৌতো চাবিচোন পিজ্জা, বাৰ্গাৰ, চিপছ এইবোৰে খায়।
উম, আগতে ধৰ মানুহৰ বহুত বছৰ জীয়াইও আছিলে, আৰু মাছ মাংস চব খাইছিলে যদিও বহুত বুঢ়া মানে উম, বয়সস্থ মানুহৰো দাঁত মানে আছিলেই।
অ', অ'।
মৃত পৰ্যন্ত দাঁত থাকেই হয় নে নহয় আজিকালি মানুহৰ দাঁত পোকে ক পৰা আৰম্ভ কৰি কিমান বেছি হেৰি হয়
আজিকালি সৰু ল'ৰা ছোৱালীয়ে চাবিচোন কিমান দাঁতৰ সমস্যা থাকে ডায়েবেটিছ থাকে, হৃদৰোগ থাকে।
ডাঙৰ মানুহৰো পতককে দাঁত সৰে আজিকালি।
অ', অ', সৰে আকৌ তো আগতে মানুহেতো
উম।
চুলি ধুবলৈতো ঔটেঙা বীজ, মণি চালৰ গুটি সেইবোৰৰে ব্যৱহাৰ কৰে আজিকালিহে বিভিন্ন ৰাসায়নিক আজিকালিতো চাবিচোন সৰু ল'ৰা ছোৱালী, অ', সেইবোৰ ব্যৱহাৰ কৰে
কলৰ খাৰতো যে বহুত ধুনীয়া, বহুত ভাল চুলিৰ কাৰণে আৰু চুলি ইমান ধুনীয়া মিহি আৰু কোমল আৰু একেবাৰে ধুনীয়াকে জিলিকি থাকে।
আৰু তো হেৰি যেন এনেকে জবা ফুলৰ পাতটো যেন সেইটোও ব্যৱহাৰ কৰিব পাৰি।
ফুলৰ পাত আকৌ ফুল, আকৌ তিল যে
সেয়হে মানে তোৰ বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য থকা ব্যৱহাৰ কৰে, আৰু চুলি সোনকালে পকে, যাৰ
চুলি সোনকালে পকে, আকৌ সৰেও।
উম্, সেইটোৱে।
প্ৰাকৃতিক মানে, গছ-গছনিৰ পৰা বনোৱা নিজেই প্ৰস্তুত কৰা সেইবোৰ বস্তু ব্যৱহাৰ কৰোতে আগতে মানুহক ইমান বেমাৰ আজাৰ নাছিলেই।
নাছিলে নাছিলে, এতিয়াহে ইমান বেমাৰ আজাৰ।
উম্, আৰু খাদ্যত ইমান বেছি মানে ভেজাল হ'ল।
অ', সেইতোৱে কলপচলাতোৱে সেইটোতো ইউৰিয়া অ', ইউৰিক এচিড থকা মানুহৰ কাৰণে। টো বহুত ভাল।
বহুত ভাল অ', আকৌ পেলু হলেও খুৱায়। আকৌ, আৰু শক্তিও থাকে নহয় ভুল। অ', মাৰ্চ মাহত আকৌ খোৱাবৈ আৰু। মোৰ সৰুতে মোৰ পেলো আছিলে নহয়, উম্।
সেইটোৱে। আকৌ মানে খাদ্য খালেও মানে কিন্তু পৰিষ্কাৰ পৰিছন্নতাও হ'ব লাগে আৰু।
উম্, ভালকে ধুই পখালি।
উম্, সেইয়ে খাদ্য ঢাকি থব লাগে, এনেই উদঙাই থলে তাত যে মাখি। সি পায় সিতেতো ইনেও সেয়ে হ'ব। ন বেমাৰে বেয়া হ'ব, উম্ আৰু তো আজিকালি। তাৰমানে কি হৈছে, ব্ৰইলাৰ ফাৰ্ম বোৰ যে খুলিছে।
উম্,
ত মাখিটো চাবিছোন, ওচৰে পাজৰে ধেৰ মাখি হৈ যায়।
বহুত মাখি হয় অ',
উম্, উম্। সেইটো কাৰণে বেমাৰ আজাৰো বাঢ়িছে মানুহৰ, মাখিয়েতো কিমান বেমাৰ বিয়পায়।
মাখিয়ে বেমাৰ বিয়পায় একদম। চবতে মানে ঘূৰি ফুৰে অ', এতিয়া যে মানে বানপানী হৈছে যে জেগাবোৰত, কিছুমান জেগাত বানপানী হৈছে যে। এতিয়া পানীটো যেতিয়া শুকাই যাব, তাত মহে কণী পাৰিব। আৰু বহুত বিভিন্ন ধৰণৰ গেলা বস্তুবোৰ অ', উম্, কিছুমান বস্তু মানে নদীত উটি আহিব যে, বানপানী উটি আহিব। উটি আহিব, তাৰ পিছত মৰিব, গেলিব। অ', সেইবোৰৰ পৰা বহুত বেমাৰ আছে, এতিয়া সৃষ্টি হ'ব।
উম্, তাতে সেই ভাত খোৱ লেকে-
ইন্দু হ'ব -
জীৱ- জন্তু হয় অ',
উম্,
সেইটো কাৰণে খোৱাৰ আগত মানুহে হাত- চাত ভালকে ধুই খাব লাগে, বা গা চা ধুইয়ে ভাত খাব লাগে আগত- সেইবোৰ নিয়মে আছিলে মানে ভাত মানে গান নুধু-
অ', গা নোধোৱাকে ভাত খাবলৈ নিদিয়ে, আকৌ লেট্ৰিনৰ পৰা অহাৰ পাছত। অ', আকৌ শৌচ কৰি মেলি। গা ধুৱ লাগিব। তেতিয়াহে মানে ঘৰ ভিতৰত সোমাব লাগিব। আৰু তই চাবিচোন, ডাঙৰ ডাঙৰ মানুহবোৰ। আমাৰ আইতা ককাহঁতে মানে কেনেকুৱা আছিলে দেই, যেতিয়া লেট্ৰিনলৈ যায় নহয়। মানে লেট্ৰিন, অ', নামাতে। মাত নামাতে।
সেইটো সেইটো মানে বৈজ্ঞানিক কাৰণো আছে, উম্, মানে বীজাণু- সোমাই যাব, যায় যেন-
উম্, আগতে দেখোন মুকলিতহে শৌচ কৰে।
অ',
আজিকালি উম ধৰ এতিয়া লেট্ৰিনৰ ব্যৱস্থা পকা হ'ল পকা লেট্ৰিন নহয়। অ আগতে এতিয়া মুকলিৰে শৌচ কৰে।
অ'।
সেইটো কাৰণে মানে উম মাখি চাখি আহিব ধৰ গাই চাই পৰিব।
অ ডাঙৰ ডাঙৰ ডাঙৰ ডাঙৰ মাখিটোহে তেনেকা বেয়া জেগাত বেছিকে থাকে।
অ'।
উম সেইটোৱে। আৰু মানে এতিয়াও মানে কিছুমান গাঁও আছে হা তাত মানে তোৰ শৌচাগাৰ আৰু তোৰ মানে প্ৰস্ৰাৱগাৰ তায়ে। তেনেকে মানুহে অ আমাৰ ওচৰতে মে মিষ্টিত গাওৰ আ নয়। সেইখন দে ব তেনেকুৱা। তটো কৰবাত এটা বা তেনেককা আছে সেইটোনো কো চবেই কৰিব। ইমান দূৰলেতো অহা যানো কৰে ন।
অভ্যাসো হৈ যায় ন মানে কিছুমান মানে তেনেকুৱা ধৰক গাঁৱৰ বহুতে একেবাৰে ভিতৰ গাঁওৰ তেনেকে যদি লেটিন চেটিন নাথাকে মানে সিহঁতে বাহিৰতে কৈ কৰি মানে ভাষৰ নিচিনা হৈ যায় অ'। তাৰপিছত ক এদিন ব্যৱহাৰ কৰিবলৈ মানে অসুবিধা পায় মানে।
অ' তাৰ ফলত সিহঁতৰ যে বিভিন্ন বেমাৰ আজাৰো হয়।
বেমাৰ আজাৰ আছে।
অ' সেই তচাত এ মাটিতো প্ৰদূষণ কৰে লগতে মাটিৰ যোনবোৰ শাক পাচলি জগা আহে। মানে হেৰি কৰে খেতি কৰে সেইবিলাকতো মানে প্ৰভাৱ পেলায়।
উম।
উ, তেনেক।
আকৌ জীৱ জন্তু বোৰ মোৰ মানে চৰাই কি মানে কুকুৰা চৰাই যে পুহে ঘৰত। বা গাহৰি। কো চ ক সবোৰ মানে অনিষ্ট কগে ন।
উম। মানে খাদ্য খালেও নহ'ব পৰিষ্কাৰ হৈও থাকিব লাগিব। ম ভাল খাদ্য খাই যায় অ', অ'।
জীৱ জন্তু ভৰিত লাগি আহিব লেতেৰা বোধৰ বাে বেমাৰ বীজাণু সেইবোৰ আকৌ ভিতৰতে সোমাব মানে মানুহে ধৰে কেতি ব হাত ধুব কিন্তু মেকুৰী বা কুকুৰ গৰু ছাগলী সেইবোৰ সিহঁতকতো ভৰি হাত নুধুৱাই।
উ, ধোৱালেওতো এসপ্তাহ ময় এদিনহে ধুৱাই।
অ'।
উম সটো।
অলপ মানে ঘৰচীয়া হ'লেও সেইবোৰজন গা পা নোধুৱাই ইমান।
নোধোৱাই নোধোৱৱাই ক'ৰবাত মানে ঘৰটো ঘৰে এনেকে ধুৱাই।
উম।
উম। সেইটো খাদ্য বানে ভাল খাদ্য খালেই যে বেমাৰ আজাৰ নহয় তেনেকুৱাও নহয় পৰিষ্কাৰ পৰিচ্ছন্নতাও হ'ব লাগিব।
উম।
সেইটোৱে কথা। আকৌ কিছুমান চাজন হাত চাত নোধোৱাকৈ কেনেকৈ খাই দিয়ে।
অ' ক'ত বা কি চুইছিলে।
অ'।
আমি দুটাও কিবা এটা চোৱাৰ পিছত পাহৰি যাওঁ। তাৰপিছত আকৌ উ তেনেকেই ধৰক কাণখন খজোৱালো।
অ'।
অ' খোৱাতোটো আছেই মানে ধৰ আকৌ কেনেকে ধৰক পাণখন খূজুৱালো বা চকু সৰু সজুৱালোঁ।
আৰু কিবা বিভিন্ন বস্তু চুই থাকোঁ এনেকে।
উম। আৰু আমাৰ যে মোবাইলটো কিমান মানে বীজাণু বীজাণু লাগে, আমি প্ৰতিটো মুহূৰ্ততে আমি চুয়ে থাকো হয় নে নহয়?
উম, সেইটো বাদেই অ' পইচাটো, পইচাটো মানে বিভিন্ন জনৰ হাতৰপৰা আহে ন'।
আহে আহে, কাৰোবাৰ ধৰ বেমাৰ হস্পিতেললৈ যাব চব জেগালৈ যায় ন' পইচা?
ক'ৰ পইচা আহে ক'ত পাই ঠিক নাই ন'?
তাই সি সিদ্ধান্ত নাই। কেনেকুৱা হাতে বা চুইছিলে ভিতৰলৈ গৈছিলে নেকি বা এইবোৰ মাছ মাংস যে তাতে তেনেকুৱা জেগাতো উ, পইচা বিনিময় হয়, চব জেগাতে হয় নে নহয়?
উম, আৰু সেইটো নখ চখ কাটি পিনি নখবোৰ কিছুমান ল'ৰা ছোৱালী ইমান তেয়া হৈ থাকে যে তাৰপিছত মাক বাপে মানে কাটিয়ে নিদিয়ে।
উম, খেলে যে তাৰপিছত মানে মাটি চাটি সোমাই।
ইমান লেতেৰা হৈ
আকৌ তেনেকেই খায়।
উম, আৰু তেনেকে অ' সেইটোৱে মানে বেমাৰ হয়গে ন' পিছত গৈ মানে।
উম।
সেইটোয়ে আমি মানে নিজৰ মানে ঘৰখনৰ লগতে গোটেই পৰিৱেশটো পৰিষ্কাৰ